অ মুঠতে ফোনটো কটা গল। গনো মানে সম্পূৰ্ণ হৈছিল তু চাগে অ অ তাকে আজিকালি মানে সেই এটা সময়ৰ পিছত ৰখি যায় যেন। চলিব নিজে নিজে কাতা যায় এ আমাৰ তপন বোলাটো ইণ্টাৰেষ্ট হৈ গৈ
তাকে অ এইটো পাই সটো হ'লে মান এতে লাগি আছে
অ অ একচুৱেলি এইবিলাকৰ আগতে কি হৈছিলে জানানে। মই তাৰমানে স্কুলৰ পঢ়াৰ সময়ত। যেতিয়া মানুহ বিলাকে এনেক তাই নিচিনা অ কথাবিলাক ওলাই ন কাৰোবাৰ ফ্ৰেণ্ডছ বিলাকৰ মাজত কেতিয়াবা কিবা ওলাই ন মানে খুব ইন্টাৰেষ্ট লৈ। শুনো আৰু কি হৈছিলে কেনেকে হৈছিলে আহ সেয়াই আৰু মানে সেইটো দিন মনত পৰা নিচিনা হৈ গৈছিলে হৈ গৈছে মানে কি কাৰ কি ষ্টৰি আছে বোলে ক এনেক।
সেইবিলাক সেইবিলাক হয় হয় তেনেকুৱা হয়তো আৰু মানে কি। সৰুতে মানে সেই গাঁৱতেতো মই ভাল ডাঙৰ হৈছোঁ নহয় সৰুৰ পৰা উম অ তাৰপিছতহে তাৰ স্কুলৰ টাইমত আৰু তাত ইমান ভাল হেৰি নাছিলে সেইকাৰণে আও বাহঁতৰ কলেজত দিব লাগে সেইকাৰণে মানে আমাৰ টাউনলৈ ছিফ্ট হৈ গ'লোঁ উমহম আৰু মানে ওচৰ পাঁজৰ গাঁৱতটো জানাই ন পঢ়া পৰিৱেশ নাথাকে মানে থাকে কে পঢ়াই তাতে পঢ়ে কিন্তু মানে সেইটো সময়ত মানে আমাৰ সেইখিনিত পঢ়া পৰিৱেশ নাছিলে মানে অনবৰত হুলচ ঢোল মদ খাই কাজিয়া মানে এনে কোৱা আৰু সেইটো সেইটো কাৰণে মায়ে মানে ভাবিলে যে এনেকেই হ'লে মোৰ ল'ৰা ছোৱালীখিনি এনেকুৱাই হ'বগৈ মানে ভৱিষ্যত গতিকে উম সিঁহতক যিহেতু মই এটা ভাল ফিউচাৰ দিব লাগিব সেই সেইকাৰণে মানে আমাৰ টাউনত মাটি আছিলে তালৈ চিফট হৈ গ'ল ঘৰ চৰ বনাই পেলাই মানে মানে জাষ্ট ঘৰটো হৈছে আৰু তাৰপিছত ধৰা কাম ষ্টাৰ্ট হৈছে ঘৰটো সময়ত সোমাই ললোগে আৰু তেনেকে সেই তেনে এতিয়া চবৰে নতুন নতুন স্কুল হ'ল এনেকুৱা সেইবিলাক ধৰা বেলেগ কিন্তু গাঁৱত থাকোঁতে মানে মই সেইখিনি এৰিয়া মানে লিডাৰ
অ লিডাৰ অ
মোৰ আণ্ডাৰত মানে কামবিলাক চলি থাকে ডাঙৰ মানুহ ডাঙৰো আছে মোতকে কিন্তু মানে চব মোৰ ম
অ
ইনষ্ট্ৰাকশন নিদিলে মানে কাম নচ এনেকুৱা টাইপ মানে অ এ একেবাৰে মানে হেৰি আৰু এ মানে ডন টাইপ অ সেইখিনি এৰিয়াত মানে একদম মানে দপদপাই থাকোঁ আৰু এতিয়া মানে নিজকে ভাবো দেই ইচ ৰাম কি যে আছে ছিলো মই
অ নাই আগতে মোৰো স্বভাৱ কিছুমান অলপ বেলেগ ধৰণৰ আছিলে মানে সেই টম্বই টাইপৰ অলপ আছিলো। ওহ হু ওহ এতিয়াও বাৰু কিছু কিছু কিছু কথা মোৰ অণমান সেই ডন চম বিলাক ওলাই আহে কিন্তু আগতে অলপ বেছি ডম হয় তাইপৰ আছিলো এনেকোৱা লাগিছিল
মই যে অ মই যে মানে নিজকে কিমান যে চেঞ্জ হৈছে নহয় মানে মই নিজে ভাবিলে আচৰিত লাগে আগতে মানে ক'বই নালাগে মোক মানে কথা ক'বলৈ নোৱাৰেই মানে মোক খনে লা মানে লাও পাত কচুপাত আপুনি যে কয় তেনেকুৱা আছিল তেনেকোৱা আছিল মানে সেয়াই আৰু চব মানে খেলাৰ পৰা আৰম্ভ কৰি মই মানে লীডটো লওঁ আৰু এইটো আজিটো খেলিম আজি সেইটো কৰিম হা হা মোক পকপককে বাকী কেইটা চলি যায় আৰু তাৰপিছত আৰু সেই এই মানে কি হৈছে এবাৰ এই সৰুতে উম বছৰ ডাঙৰ হ'ব দাদাজন কিন্তু মানে নাম কাঢি মাতো আৰু অ যিহেতু মানে আমাৰ হয় ন আগত তেতিয়া চবকে মোৰ নাম কাঢি মাতা মানে মোৰ অধিকাৰ অ সেইটো মোক অধিকাৰ আৰু কিবা কথাত কাজিয়া লাগি গিলো কাজিয়া লগা ৰাস্তাটো আছে আছিলে আমাৰ তেতিয়া মানে পকা নহয় এই শিলগুটি ৰাস্তা যে পাথৰ মানে পাথৰো নহয় আগতো শিলগুটি দিয়া ন ডাঙৰ ডাঙৰ বগা অ বগা বগা বা' ডাঙৰ-ডাঙৰ শিলগুটি দিয়া ৰাস্তা আছিলে। তাৰপিছত আৰু যাৰ মোৰ মাজত মানে কাজিয়া লাগিলে, কাজিয়া লাগি সি মানে মোক শিল গুটি মাৰি পথাই। মোৰ গাত, মাৰি পথাওঁতে মোক কপা কপাল খনৰ এটা চাইড লাগি তেজ ওলালে, বৰ' বিশেষ মানে দুখ নাপ পালোঁ কিন্তু তেজ ওলাইছে আৰু। তাৰপিছত আৰু তো সি ভয় খালে তেজোলা দেখি চিয়ৰ-বাখৰ লগালোঁ। সি গৈ তাৰ ঘৰৰ বিচনাৰ তলত লুকাই আছে। মাকে মাৰিব, তাৰপিছত আৰু মোক আৰু ঘৰত কি? সেইবিলাক মোৰ মনত নাই সেইবিলাক আৰু মুঠত তে, হেৰি হ'ল আৰু তাৰ পািছত তাক মাকে বিচাৰি ফুৰিছে। সি কি কৰিছে জিভাখন উলিয়াই মানে সি মৰিলে আৰু মৰা একতিং
এয় আই ধেৎ তেৰি।
ধৰি মেলি তাক সি আগতে চবতো ঘৰে-ঘৰে তাত খাল আছিল নহয়। মাকে তাক তাঁতৰশালত বান্ধি লে। বান্ধি ভাল, গুৰুলা-গুৰুল পিটন দিছে মানে মই মানে সেইটো দেখিছো আৰু পিছত মোৰ বেয়াও লাগিছে, মানে মোৰ কাৰণে হ'ল নে কি মানে কিহৰ কাৰণে আমাৰ কাজিখন লাগিল মোৰ মানে একজেক্ট মনত নাই কাৰণটো। কিন্তু কাজিয়াখন ভালকে লাগি ছিল মানে একদম। তাৰছতে মাকে মানে ত ভাল কুৱ দিছে, মানে বান্ধি লৈ তাৰপিছত তাৰ পিছত বেচেৰাটো বেয়াটো লাগিলে কিন্তু মোৰ যে সেই আঘাতটো যে চিনটো থাকি লাগিলে মোৰতো মানে মনত এটা হেৰী টাইপ থাকিল নহয়। তাৰ পিছত, আমি মানে গ গটেইসোপা মানে গৈছিলোঁ, দুলীয়াজানাত। মোৰ তাৰে সেই দাদা জনৰে মানে পেহীয়েকৰ বিয়া আছিলে। এ তাতে বিয়া মানে মোৰ অ খুৰাহঁত তাত এ কোম্পানীত হেৰিত আছিলে এই তেওঁলোক হেৰিত আছিলে এ উম কি বুলি কয় কোৱাৰ্টাৰত আছিলে ত তাৰ পৰাই মানে সেই দূৰ হয় কাৰণে মানে তাৰ পৰাই সেই পেহীগৰাকীক বিয়া দিব মানে তাৰপিছত আৰু আমি সেই পাৰ্কখন আছে সন্মুখতে কোৱাৰ্টাৰবিলাকততো পাৰ্ক থাকেই
থাকে অহ
সেই পাৰ্কত আমি জুলি আছোঁ চবে খেলি আছোঁ জুলি আছোঁ মই মানে চেক লৈ আছোঁ তাক মানে দিম এসেকা তাৰ পিছত আৰু সি মানে সন্মুখত আহিল এ একদম জোলনাখন গৈ পেলাই তাৰ মানে দাঁততে লাগিলে দাঁতত লাগি দাঁত দুটা উভহি গ সঠিক হু মোৰ মানে সেই তেজ ওলোৱা হেৰিত মানে কমপ্লিট হ'ল আৰু ইভে ইনস্তৰ আৰু ইনভেঞ্চটো কম কমপ্লিট হল তা তাপাছত আৰু পা মজা এতিয়া মোক দিছিলি নহয় তেজ ওলিয়া ত তও পা তাৰ পিছত খেতি হব কি তা পিছত বা মানে উম সেইদিনাখন গ'ল আৰু সেইটো কেচ গল তা পাছত নেস্ক দে বা মানে চব শুলে তিনিটামান বজাত হ'বলা চব শুৱা দেখি মানে তাই পাৰ্কত দৰিছে যে ওচৰতে পাৰ্কখন মানে বৰ বিশেষ দূৰ নহয় এনে তাই পাৰ্ক তাপাছত মই মানে শুৱা নাই মই বোলো তই পাৰ্কত দৌৰিছ যাম খেলিব যাবি মই কি চাই থাকিম নেকি মইয়ো যাম পিছে পিছে গলো তাই বু কুকুৰাই কুকুৰাই দৌৰিছোঁ পাৰ্কখন মানে কি হয় মানে আমাৰ খোৰাহঁতৰ হেৰিৰ পৰা কম মানে কুৱাটাৰৰ পৰা সন্মুখতেই ওলায়ে সন্মুখতে পায় কিন্তু গেট এ মেইন গেটখনত সোমাবলৈ মানে এক ৰাউণ্ড ঘূৰিব লাগে গেটখন সিটো চাইডে আছে মানে তাৰপিছত আৰু তাই সিপিনে গ'ল তাইো বোকা বোকা মই গৈছোঁ ড্ৰেইনবিলাক যে থাকে ভিতৰত হেৰি চাইনত বিলাকত মানে কোন যে দাঙিব পৰা থাকে ন চাফা কৰিব কাৰণে সেই সেইবিলাক মানে এ-এটা চাইডত মানে উঠি আছিলে, বাকী এটা চাইডে মানে ধৰা এনেকে পেলাই থোৱা থাকে আৰু। সেই মই মানে ধৰিব নোৱাৰিলো, সেই উঠি থকাটোত থিয়মানে ঢাকোনখন দাং খাই থাকে, তাত মোৰ ভৰিখন সোমাই গ'ল। সোমাই গৈ মই মানে লুটি খাই পৰিলো। পৰি ড্ৰেইনৰ হেৰিতে, মোৰ মানে কপালখন ফুটিলে। মোৰ ল তাতে তেজ জ্বলাই মই তাতেই কান্দা-কুটা কৰি মানে মই কি হ'ল! ক'ব নোৱাৰোঁ। বায়ে দেখা পাই মানে তায়ো মানে উশাহ ঘূৰি নহা নিচিনাকৈ ফোপাই-জোপাই তাই মানে ঘৰত ক'লেগৈ আৰু। এইটো এইটো হৈছে। তাৰপিছত তাৰে মেডিকেল নি মোৰ চিলাই পৰিছে, সেইটো কপালত দাগ আজিও আছে।
অ'।
সেইবিলাক অ' মানে তাকে মানে, নিজক দেখিলে গম পাওঁ মানে সেই সৰুকালৰ স্মৃতিটো মানে মনত ৰ'ল আৰু। মই বোলো, এইযে মানে আছিলো খাই ঢাকো, তাৰে মানে চিন সেইটো
নাই ময়ো কান্দ গৈছো কৰিছিলো ৰ'বা। আগতে সেই কৈছো নহয় নিজকে হিৰ' বুলি ভাবি লোৱা। সেই স্কুলতো খেলো ন? খেলোতে মানে এ আমাৰ যিখন ডাঙৰ ফিল্ড হয়, ত' খেলি-খেলি আহি পেলাই ফিল্ডখন ফিল্ডখনৰ ঠিক একেবাৰে চাইডৰ ফালে তাৰমানে, আমাৰ অফিচ ৰুমবিলাক থাকে স্কুল‌‌ৰ অফিচ‌ ৰুমবিলাক থাকে আৰু। তাতে ডাঙৰকে ঘন্টাত ওলমাই নথয় হয় জানো ঘন্টাবিলাক ওলমাই থয়। আ তাৰপিছত পাছত সেই ঘণ্টাটোত মানে ওলমাই থাকিছিলে, তাৰ ওপৰতে ঘন্টাটোক মাৰিব পৰা যিটো মানে কাঠৰ এটা বনাই থৈ দিয়ে যে, হাতুৰি টাইপৰ, সেইটো ওপৰতে ৰাখি থৈ দিয়ে দেই। তাৰপিছত খেলি আছো, খেলি আছো খেলি আছো একদম হিৰো ন? একদম উৰি উৰি, উৰি উৰি গৈছো দৌৰি পেলাই। দৌৰি আহি সি একেবাৰে মানে একদম জপঙকে উঠিছো। এ সেই মানে, উম অফিচটোৰ, অ' ওপৰলৈ উঠি দিছো । উঠোঁতে একে ঘণ্টাটো ধামকৈ খাইছোঁ তাৰমানে। ইমান ডাঙৰ। কাঁহৰ ঘণ্টা মানে যেতিয়া দৌৰি আহি পেলাই খুন্দা খাইছো একেবাৰে চওা দেখা পাই ম চকুতকু মুদি গৈছে মানে একেবাৰে এ সেইটো এটা ইিডে গ আৰু এটা ইিন্ কি ত মানে স্কুলৰ পৰা ঘৰলৈ কি ঘৰৰ পৰা স্কুললৈ গৈ আছোঁ ৰাতিপুৱা দেই আগতে খোজ কাঢ়ি খোজ কঢ়ি যাওতো মায়ে থবলৈ যায় খোজ কঢ়ি খোজ কঢ়ি যাও দাদা অঁ বাছত যায় তাৰ স্কুল বাছত যায় অ মই মোক মায়ে ধুবলৈ আহে অ' হেৰি হয় আহ মানে সেইদিনাখন মানে কি হ'ল মোৰ মানে পেন্টটো আমাৰ য পেন্ট থাকে পেণ্টি তাৰানে যটো ইলা ঠিক হয় ইলাষ্টিক ডাল কিবা কাৰণে বেয়া হল কিজানিব বাা মই পুৰণা কিবা পিন্ধিলো নেকি বেয়া হোৱা কিবা এনেকুৱা পিন্ধিলো নেকি কিবা এটা হ'ল তাৰ মানে এতিয়া দেৰি হৈছে মাক ক'বলৈ হোৱা নাই ত মই মানে সেইটো কেনেবা মানে অলপ গাঁঠি চাঠি দি পেলাই আটকাই মানে এতিয়া এনেই তুমি নৰ্মেলি পুটুককে পিন্ধিলে এক দুই ছেকেণ্ডৰ ণে পাঁচ দহ মিনিটৰ কাৰণে হয়টো বস্তুটো ভালে থাকে ক ন অ ঘৰতে ঘৰত পিন্ধি সে আছো ধৰা স্কুলৰ কাপোৰ চাপোৰ আনি মই ত' পিন্ধি আছো একো ডিছকম্ফৰ্ট হোৱাাই পি ন আছো তাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ যেতিয়াই ওলালো স্কুলতৈ খোজকাঢ়ি যাম ন ওলো পে খ খুলি গৈ আছে পেণ্ মানে ইমানে ধিলা ইমানে ধিলা তাৰমানে মোৰ মোৰ নিছনা এনেকুৱা ধৰা তিনি জনী মান মানুহ সোমাব পাৰিব। সেইটো বয়সৰ সৰু তেতিয়া, সৰু মানে মই চাগে ক্লাছিক্স চছেভেন মানৰ আছিলো অ। ত তিনিজনী মানুহ সোমাব পাৰিব ইমান ডাঙৰ হয়। গল তাৰমানে পেণ্টটো সেই ইলাষ্টিক টো নাইকিয়া হৈ গলছে কি জানি বা বা একেবাৰে বেয়া চাগে। উম তাৰ পিছত আৰু যিমানেই খোজকাঢ়ি গৈ আছোঁ পেনটটো সুলকি সুলকি গৈ আছে মই মানে এ তাৰ চোকত মানে কাৰ্টৰ সৈটি মানে পেনটো ধৰি ৰাখিছো কিন্তু এটা চুকেটো ওলমি ওলমি গৈ আছে। স্কুল গৈ পুৱা লৈ পেন্ট গৈ স্কাৰ্ট তৰ তলত। ইফালে এটা চুকত মই মানে মুঠি মাৰি ধৰি আছোঁ। এতি মানে ৰাস্তা ক্ৰচ কৰিব লাগে ইফালে পেন মানে, তলৰ ফালে ওলমি আছে এটা জগা ধৰিছো এই মানে অভাৰলি স্মাৰ্ট ন, এই অভাৰলি স্মাৰ্ট টেটো সৰুতে ইমান আছিলে নহয় মোৰ সাংঘাতিক ধৰণৰ আছিলে তাৰমানে।
উম।
মানে নিজেই চব চল্ভ কৰিম বুলি আগবাঢ়ি যাও নোৱাৰোগে তাৰপিছত এটা সময়ত ৰখি যাওঁগে তাৰমানমানে। এই থাকে থাকে এইবিলাক বয়সৰ ন এতিয়া ভাবিলে মানে লাগে যে নিজকে ইমান মূৰ্খ।
মানে কি জানানে? আমি, আমি যিটো সৰুকাল আহিছোঁ সৰুকালত, সেইখিনি সময়ত মানে মানুহ হয় সময় বহুত আছিলে আৰু খেলা ধূলাৰ লগো আছিলে গতিক সেই কোনো কাৰ মানে চাই থাকিবলগীয়া নহয় মানে। এ এতিয়াতো মানে এক ছেকেণ্ড এৰি দিব নোৱাৰি তেতিয়া মানে আমি কি কৰি আছো মানে মা হতে ধৰা নজৰত আছে যদিও মানে হেৰি নহয় মানে ইমান একেবাৰে চকু দি নাথাকে । মানে গম পায় আৰু ইিহঁতে সেইকেই টা এনেকে খেলি আছে গোটেই গাল মানে টা হৈ থাকো ন গোটেই জাক হয় এতিয়াতো সেই । তেনেকুৱা দেখিবলৈ নাই চবটো আৰু ছিংগুল চিংগুল থাকে সেইটো এটা মানে তেনেকুৱা ইম্পেক্ পৰে নেকি সিহঁতৰ মানেই লিডাৰশ্বিপটো নাথাকেই মানে ভাবো আৰু দেই মানে কাৰণ উ ঘৰতে নিজে টিভি চাই মোবাইল চাই সনেকৈ ডাঙৰ হয় ন এতিয়া এতিয়া আমিহে সেই কটৰ কি কি কি যে কৰা নাই নাই মানে মই ভগৱান জানে মানে কি কি খেল খেলা নাই মানে নিজে বনোৱাৰ পৰা আৰম্ভ কৰি খেৰ ওপৰত উঠি খেৰ ভিতৰত লুকাই কাও গধূলি হ'লে ভৰি হাত ধোৱা অৱস্থা নাই কিয়া হৈ যায় চেকচেকনি খযুৱতী কান্দা কোটা অ খেৰৰত থোৱা পিছত তোমাৰ খজোৱা গুতা তে গা খেৰত আমি লুকা ভাকু খেলো খেৰ মাজত আমাৰ ।